কি খবৰ?
মোৰ খবৰ ভাল। তোমাৰ?
আছো দিয়া। বহুত দিন মূৰত ফোন কৰিলোঁ।
উম তাকে।
থাকি কেলে চলিছে ঘৰ?
বাকী ভালেই। তোমাৰ?
এতিয়া ঠিকেই। ঘৰত চবৰে ভাল?
অ', ভাল ভাল। তোমালোকৰ?
আছে। ভালে না পিনা খালা? হেল্ল' হেল্ল' অ, হেল্ল'
অ', শুনি আছোঁ।
এ' খানা পিনা হ'ল?
খানা পিনা এইমাত্ৰ ভাত খালোঁ।
আচ্ছা। কিহেৰে খালা?
আলু পিটিকা আৰু ভাত।
বাহ'। ৰাতিপুৱা খোৱা মজাই বেলেগ ন জলকীয়া একটুকুৰা ভাঙি।
এইছ বাপৰে।
বিছে তোমালোকৰ?
মই এতিয়ালৈকে খোৱাই নাই ৰ'বা একো।
কিয়?
এ এনেই মন যোৱা নাই গৰম যিহে দিছে।
গৰম বাপৰে।
ৰ'দটো ইমান ভাপৰে ওলাব নোৱাৰি।
উম।
গৰমৰ বন্ধত ক'ৰবাত যোৱা প্লেনিং কৰিছা নাই?
অ', যাম চাগে মামাহঁতৰ ঘৰৰফালে।
কেতিয়া?
যাম আৰু কোনোবাই দিনা।
আচ্ছা তুমি যাবা?
আহ যাম।
আচ্ছা, ক'ত ঘৰ?
মঙলদৈ।
আচ্ছা, আচ্ছা আৰু বাকী পঢ়া শুনা কেনে চলিছে?
পঢ়া শুনা এডমিশন হ'ল কলেজ খোলাই নাই এতিয়ালৈ।
আচ্ছা ভালেই কৰিছে।
তোমাৰ প্লেন ফুৰিব যোৱা?
হম হু?
ফুৰিব যোৱা প্লেন কিবা তোমাৰ?
মোৰ সেই বন্ধুসকলৰ লগতে দাৰ্জিলিং যাম বুলি ভাবিছো।
অ'। কেতিয়া?
আহ আৰু ধৰা দুই তিনিদিন মান পিছতে।
বাকী বজাৰ চজাৰ হ'ল?
বজাই একো কৰাই নাই ৰ'বা অলপ টকা পইচাৰো অসুবিধা হৈ আছে।
আচ্ছা।
সেইটোৱে।
কেতিয়া যাবা?
কি কলা?
কেতিয়া যাবা?
ক'ত অ', হেৰি ন তাৰিখ মানে যাব।
অ'।
ন তাৰিখ মানে যাম। আছে বন্ধু কিছুমান বন্ধু এনেকে যাব বহুত মানুহ। তুমি যাবা নেকি?
মই নাযাওঁ দিয়া।
কিয়? আহ ভাল লাগিব গৈ।
চাওঁ দিয়াচোন কি হয়।
ব'লা ভাল লাগিব।
হেল্ল'?
উম। মিচ, কি খাই ভাল পোৱা বেছি?
মই? ভাতেই।
আহ, অসমীয়া সাজ না।
উম।
কৰবাত তেনেকে কিবা আছে নে? খাব পৰা জেগা।
খাব পৰা জেগা এইফালেতো নাই, গুৱাহাটী ফালেহে আছে। আমাৰ এইফালে ইয়াত, নতুন এখন কিবা ফুৰিব যাব পৰা ঠাই ওলাইছে।
হয়।
এই নামটো নাজানো, অলপ মানে নামটো, ঠাই খিনি পাহৰি গ'লো মই, কিন্তু ওলাইছে। ।
উম। মানে কোনখিনিত আছে? কোনফালে বা।
গুৱাহাটী, নৰ্থ গুৱাহাটীৰ মাজতেই আছিল। পাহৰি গ'লো।
যাবা নেকি?
সিফালে নাযাওঁ, বুদ্ধ টেম্পলৰ ফালেহে যাওঁ নেকি।
অহ, ব'লা।
কিন্তু আজি খোলা আছে জানো, ওপৰৰ ফালে।
অ', থাকিব। ব'লা যাওঁ।
চাওঁ ৰ'বাচোন, ঘৰত সুধি, কি বা কয়।
উম, চোৱা তুমিও।
হম।
তুমি সুধি চোৱা, ভালকে সুধি ধুনীয়াক ধুনীয়াকে সোধা, বহুত দিনো লগো পোৱা নাই ন'।
পইচা পাতিও লাগিব নহয়, যাব কাৰণে।
পইচা হ'ব দিয়া, মোৰ লগত আছে পইচা। সেইটো তেন চিন্তা কৰিব নালাগে।
তোমাৰ তাত পইচা থাকিলে নহব নহয়, মোৰ তাতো থাকিব লাগিব।
হেহ হেহ। একো নহয়, একো নহয়।
মোৰ তাতো থাকিব, তাতেই গৈ তুমি খাই থাকিবা, মই চাই থাকিম। না।
একো নাই দিয়া, মই খুৱাই দিম, ধুনীয়া খানা খাম, হ'ব।
তাতেই ওচৰত দোকান চোকান নাই।
নাই নাই, কৰ'বাত পাম নহয় ওচৰতে, তাতেই ধুনীয়া সাজ এসাঁজ খাই দিম আৰু। হ'ব?
চাওঁ বাৰু।
তুমি মাছ বেছি ভাল পোৱা নে মাংস?
দুটাই সমানেই আৰু।
আচ্ছা, হাঁহৰ মাংস খাই ভাল পোৱা চাগে ন।
অ', সেইটোওঁ হয়, নহয়, ছাগলী বেছি ভাল।
আচ্ছা আৰ, সুন্দৰ সুন্দৰ। মোৰো ভাল লাগে, কিন্তু গৰম যি পৰিছে, খাব ইচ্ছাই নোযায় চোন।
এই গৰমত, ধুনীয়াকে ৰাতিপুৱা উঠি কঁঠাল খাই উঠি দুপৰীয়া ৰঙালাওঁ খাই আৰু ৰাতিলৈকে হাঁহৰ মাংস খাই দিলেই হ'ল আৰু।
হাহ, হস্পিতাল যাবগে লাগিব ন?
হস্পিতাল গ'লে, সেইটো ৰিস্ক মোৰ নহয় আৰু।
হে-হে খুব ধেমালি কৰা দে। তুমি।
কৰিব লাগে। মই এক্সুৱেলি মোবাইলত পাইছিলো।
আচ্ছা-আচ্ছা, ঠিকে। আৰু কি খাই ভাল পোৱা তুমি?
সেই আৰু ফল-মূল।
কঁঠাল খালা নে নাই এইবাৰ?
অ' খাইছো।
আৰু?
হা-হা? কি?
আৰু কি কি খালা?
আৰু আম, কঁঠাল, আনাৰস। আৰু লেতেকু।
প্ৰিয়টো কোনটো?
মধুৰিআম এইবিলাক খালো। প্ৰিয়টো আনাৰস।
মোৰো। সেইটোৱে প্ৰিয়। খাই ভাল লাগে কিবা এটা।
আমাৰ সেইদিনাখনে আম ৰাখিছে হাঁ, মানে কিমানৰ ৰাখিলে। ডেৰশ টকা মানৰ ৰাখিলে নেকি, ৰাখিলে নেকি, আমকিটাই ইমান ডাঙৰ! মই ফাৰ-মানে প্ৰথম দেখছোঁ, ইমান ডাঙৰ আম।
বাপৰে।
ভাল লাগছে আৰু খায়।
আও। ঠিকেই ঠিকেই। ঠিকে।
ছা নেকি?
নাই, নাই, নাই, একো কৰা নাই। এনেই বহি আছিলোঁ, ভাবিলোঁ তোমাৰ লগত কথা পাতো।
উম।
বাকী আৰু কিবা ভাবিছা নে আগলৈ কি কৰিবা?
আগলে কি বা হয় এতিয়া আৰু! কি ভাবাৰ কথা ক'লা বা!
নে পঢ়া-শুনাৰ কথা কৈছোঁ।
পঢ়া-শুনা, চাওঁ এতিয়ালৈ, একো ঠিক হোৱাই নাই।
বেছি সময় নাইয়ে দেখোন!
সেইটো বাকী তোমাৰ পঢ়া-শুনা?
মোৰটো বাৰু শেষে হ'ব হ'ল।
তাৰপাছত
তাৰপিছত কিবা জব-টব কৰিব লাগিব আৰু।
উম।
আৰু এ হ'ব দিয়া, এতিয়াৰ পৰা ইমান মাথাটো গৰম কৰি থাকিব নালাগে। অলপ ফুৰি আহা ধুনীয়াকে।
ফুৰিব যাবও সময়ে নাপাওঁ। আৰু ঘৰৰ পৰাও যাব নিদিয়ে।
একো নাই, একো নাই। গৰমত বন-বন্ধত এবাৰ যাবই লাগে ফুৰিবৰ কাৰণে। তুমি মামাহঁতৰ তাতেও যাবা এপাক।
উম, সেইটোয়ে ভাবিছোঁ।
সেয়ে অলপ ফুৰা।
ইয়াতে আৰু এই ৰ'দত ক'তনো ফুৰিম আৰু। যিহে গৰম ওলাবৰ ইচ্ছা নাযায়।
গছৰ তলত যাব লাগিব আৰু। সেইকাৰণে মই কৈছোঁ বোলে ক'ৰবাত ভাল জেগাত যাই বহিব পাৰিলে, তাতে ৰ'দ যি দিছে।
গছেই নোহোৱা হৈছে।
উম, গছবোৰো কাটি কাটি মানুহে এনেকুৱা কৰি দিছে।
ঘৰৰ চাইডে বহি ভাল লাগে অকমান।
অ' সিফালে কিন্তু গছকেইডাল আছে ন' শান্তি
কিন্তু এতিয়া আমি বহিব নোৱাৰো ন', মই হলো ছোৱালী মানুহ ত
নাই একো নহয়। ইমান চিন্তিত হ'ব নাপায়ে এইবিলাক ক্ষেত্ৰত। ক'বাত ভাল জেগাত যায় কেনে বহি থাকিলেই হ'ল। কিহে ৰ'দ দিছে। ঠাণ্ডা বস্তু অলপ লৈ ধুনীয়াকে খাব পাৰিম ন' আমি তাতে।
আৰু ইফালৰ ৰাস্তাটো ভাল আছে, ইফালে কি কয় মধ্য খণ্ড হাতৰ সিফালে যে সোমাই যাব পাৰি।
অ' ঠিক কৈছে সেইটো।
তুমি কৰ'বাত ফুৰিব গৈছানে আগতে?
সেইফালে যোৱা গৈছোঁ বাৰু।
আচ্ছা, আচ্ছা। এনেই ক'বাত যাব লাগে, কিবা ভ্ৰমণ কৰা, কিবা ভাবিছানে?
নাই।
কৰিবানে ভৱিষ্যতলে?
ভৱিষ্যত মানে পাৰিলে কৰিম।
আচ্ছা। সুন্দৰ সুন্দৰ। তুমি ক'ত যাব মন তোমাৰ?
একো হেনেকে মানে নিৰ্দিষ্টকে ভবা নাই আৰু।
ঠিকে আছে দিয়া। ক'ৰবাত যাব পাৰিলে হ'ল। সময় আছে যিহেতু, ভালে গৈ শিকিব পাৰিবা। লাহে লাহে গৈ থাকিব পাৰিবা।
অ' সেইটোও হয়।
এতিয়া যাবানে আজি?
আজি, আজি নাযাও দিয়া। মোৰ ইমান গৰম দিছে।
মোৰ অলপ যাব পাৰিলে ভাল লাগিল হয়। মই ইয়াতে ঘৰত বহি ব'ৰ হৈ আছোঁ।
ঘৰত বহিতো চবেই ব'ৰ হয়, মোৰ মানে এতিয়াতো বাৰটাই হৈছে প্ৰায়।
হুম।